উম বন্ধু।
উম বন্ধু কেনেকুৱা ভালনে?
উম কি কৈছা? ভালেই বা।
অই এনেই এতিয়া ফিল্ডতে আছো।
কিবা ফিল্ডত মানে কি খেলি আছ মানে নে কিবা দ
অ, খেলি আছিলো অলপ।
অ কি ফোন কৰি বিজি মানে তোমাৰ বি বিজি আছিলে নেকি?
বিজি নাছিলো, অলপ খেলি আছিলো খেলি যাক হৈছে আৰু।
আচ্ছা, আমাক ডিষ্টাৰবে দিলোঁ বা ফোন কৰি।
নহয় নহয়, খেলি আছে ন। বহুত দিন হ'ল কথাও পতা নাই, তুমিও ফোন কৰিলা ভালেই হ'ল।
তাকেহে পাই, মই ভাত খাই আছিলো, ভাত খাই খাই শুনি কৈছো।
অ সেইটোৱে, ইমান টাইম দেৰিকে খাইছা যে?
এহ নে আমি আহ এইফালে গৈছিলো ওলাই, বাহিৰতে খাই আহিলো কিবা এটা।
অ। অ ঠিকে আ
সেইকাৰণে সিমান খাবলৈ মন নগলে আহি পেলাই আকৌ এতিয়া ভোক লাগিছে এতিয়া। এতিয়া লেট হৈছিলে এতিয়া খাই আহিছো।
উম।
উম ফিল্ডত আছা আৰু গাই পোৱালি কেইটা চিয়ৰ - বাখৰ কৰি আছে।
উম, এই ফিল্ডত পুৰা খেলি আছে যে। আ, আজিকালি খেল চাইছা নাই ফুটবল?
এ, খেল মানে চাই আছো মাজে - মাজে।
অ ফিফা ৱৰ্ল্ড কাপ এতিয়া আৰ্জেণ্টিনা এ ছেমি ফাইনেল পালে নহয়?
উম, গম পা লোৱা যিদিনা সিদিনাখন তিনি লিছে
হয়।
হেৰিয় এতিয়া ৰুণাল পৰ্টুগালহে এতিয়া আৰু ব্ৰাজিলৰ কাৰণেহে বেয়া লাগিছে।
উম, সিহঁতে দুটা গ'ল, সিহঁতে হাৰি থাকিলে। এতিয়া আৰ্জেণ্টিনাও লাকত কপালত জিকি আছে আৰু।
সেইটোৱে পাই, গোটেই টিমটো ভাল মানে ভালে খেলি আছে।
হয় হয়, ধুনীয়া এ টিমটোৱে ভাল খেলিব লাগিব তেতিয়াহে মা ফাইনেল জিকিব পাৰিব বা
পৰ্তুগালৰ টিমটো দেখিছা নাই মোৰ মানে বেয়া দেখিয়ে বেয়া লাগিছিল। পাঁচ আছে নিদিয়া ৰনাল্ডলে কিমান তিনিটা নে চাৰি মিচ কৰিছে এনেখন মানে নিজে গুলটো কৰিবলৈ চাই।
হয় হয়।
পাছে একো কৰিব নোৱাৰে।
হয়, হয়, পাছ কৰিব অকলে এঘাৰটাৰ ভিতৰত এটাই ভাল খেলিলে নহ'ব নহয়।
উম, বাকী কেইটাতো অকমান মানে ইজনৰ-সিজনৰ লগত মানে কানেকশচন ৰাখিব লাগিব না, পাছ কৰিব লাগিব বলটো।
হয়, হয়, চবেই মিলিহে গুল দিব পাৰিব।
তাকেতো এতিয়া হেৰিৱ লগতো নোৱাৰেল লগাতো একেই অৱস্থাই হ'ল, সিদিনাখন পতুৰ্গাল লগত হোৱা নিচিনাকে হালানলে যোনটো সেই বলটো যে আহিছিলে যে সেইটো বহুত ধুনীয়া পজিশ্যনত আছিলে।
হয়, হয়।
হাৰ্লিক হানান সি ধুনীয়াকে পুৰা পাছ কৰা হ'লে হালান্দু পুৰা দুই-দুই কৰি মানে ড্ৰ কৰিব পাৰি খেল
হয়, হয়।
তুমি চাইছিলানে নাই নৰৱে?
অ', চাইছিলো চাইছিলো। এইটোয়ে খেলত এতিয়া চবে ভাল খেলিলেহে।
এতিয়া ফাইনেল বা কোনে-কোনে খেলে?
জানো কোনে খেলে? ফ্ৰান্সেও ভাল খেলি আছে, ফ্ৰান্সে, ইংলেণ্ডে স্পেইনে, স্পেইন আছে নাই এতিয়া!
স্পেইন আছে। আছে।
উম, স্পেইন আছে, তাৰপিছত কোন-কোন আছে জানো এতিয়া টিম ভিতৰত।
ফ্ৰান্স আছে নাই! মই ফ্ৰান্সতো গম নাপাওঁ, এইটো এম্বমটো আছে হয় নাই ন!
হয়, হয়।
উম, মোৰ মতে স্পেইন আৰু ফ্ৰান্সে ফাইনেল খেলিব নিচিনা লাগিছে আৰু আৰ্জেন্টিনা আগে এই তিনটা মাজতে কোনবা এটা হ'ব
হয়, হয়। খেলখন ভালেই লাগে চালে।
উম, চাবলৈও হেয়া উম, ইণ্ডিয়াৰ মানে প্ৰব্লেম হয়।
হয়, হয়।
ৰাতি- ৰাতি হৈ থাকে আপোনাৰ, আমাৰ ইয়াত আকৌ মানে তেনেকে বা কলচি বা জি টিভি হেইটোৱে ৰাইটচ লৈছিলে কিবা চাস্কিপচন তিনিমাহৰ কাৰণে আঠশ নে কিমান লৈছে।
উম, সেইটোৱেই এতিয়া
হয়, হয়।
তুমি কিহত চাইছা খেল?
উম। হয়, হয়, হেইটোৱেই খেলৰ কথা এতিয়া বা পুৰা খেলো ভাল হোৱা নাই।
তুমি খেল কিহত চাইছা?
মই টিভিতে চাওঁ, টিভি-টিভিত চাওঁ।
আৰ্টচা!
তাৰপিছত ক্ৰিকেটটোহে ইণ্ডিয়া হাৰি আছে।
অ', সেইটো পাইছোঁ ন, এইটো এইটো ইং ইংলেণ্ডৰ পৰা
উম ইংলেণ্ডে ইংলেণ্ডে একদম টি টুৱেণ্টি চিৰিজটো পুৰা এটাও ইণ্ডিয়াই জিকিব নোৱাৰিলে।
নতুন নতুন প্লেয়াৰ কেইটা কৈছে যে এই বা মানে খেলই পৰা নাই অকল আই পি এল হে খেলিব পাৰে সিহঁতি।
হয়।
বুজিছা নে?
হয় হয়।
ফ্লেট পিটছত খেলি থকা প্লেয়াৰকেইটাই এতিয়া এনেকুৱা পিচ, পুৰণা পিচ পাই গৈছে যে, তেনেকুৱা খেলিবই পৰা নাই।
হয় হয়।
তুমি এতিয়া খেলা ধূলা কৰি আছানে?
উম, মই খেলা ধুলা কৰি থা কো। এনে শৰীৰৰ কাৰণে অলপ ভাল হয়, খেলি থাকিলে।
সেইটোতো হয়েই বাৰু, মোৰ খেলা ধূলা নকৰা আজি চাৰি পাঁচ বছৰ হ'ল।
হয় হয়।
মানে খেলিবলৈ কোনো লগো নাই, আগতে সৰুতে খেলিছিলো আৰু স্কুলৰ পৰা আহি বন্ধ চন্ধত থাকিলে।
হয় হয়।
আজিকালি ওচৰ চুবুৰীয়া লগো নথকা হল খেলিবলে কি কবা আৰু। আমিও ইমান ব্যস্ত পঢ়া শুনাত।
হয় হয়, খেলিব লাগে, খেল খেলিলেহে।
সেইটোৱেই, মানে ভাৰ্চিটি আমাৰ কলেজত খেলিম বুলি ভাবিছিলো, কিন্তু টাইমেই নাপালো, মই মেগাজিনৰ কামত লাগি আছিলো।
হয় হয়। আমাৰ ইয়াত খেল ধেমালি ইমান, গাঁৱত ইমান ভালকে নেখেলে আৰু।
অহ।
কেতিয়াবা খেলে।
আমাৰ গাঁৱতেই ষ্টেডিয়াম বনাইছে, গম পাইছা নে তুমি? ঘৰৰ পৰা তোমাৰ আধা কিলোমিটাৰো নহয় মানে ষ্টেডিয়াম বনাবলৈ আহিছিলে পইচা আধা, মানে বনাই হ'লেগেই আৰু অলপ আছেগে।
উম।
তেতিয়া তাততো, কমিটি চমিটি এনেকে সংগঠন বনাবলৈ পইচা দি সোমাব লাগিব চাগে। এতিয়া আগৰ ফিল্ডখন আছিলে আমি খেলিছিলো।
হয় হয়।
তোমালোকেও চাগে খেল চেল পাতিলে, আহিব চাগে ইয়াত খেলিবলৈ?
হয়, হয়, হয়। আমাৰ ইয়াতো, ইয়াত গাঁৱত ইমান খেলৰ ইয়াত ৰাপ নাই, হ'লে যে এনে ফুটবল খেলে এই আমাৰ ওচৰতে ইয়াত, ক্ৰিকেটৰ প্ৰতি ইমান ৰাপ নাই।
আচ্ছা। আগতে মানে আমাৰ ফালেও খেল চেলবিলাক বহুত হয়, এনেকৈ পথাৰত হয়।
উম।
খেল পাতে, আজিকালি এইবোৰ নাইকিয়াই হৈ থাকিলে।
সেইটোয়েই, আমাৰ ইয়াত ইমান ক্ৰিকেটৰ এইটো ৰাপ নাই, ফুটবলৰ হে। অলপ খেলে আৰু আমাৰ ইয়াত চোণাজুলি বুলি জেগা আছে।
তোমাৰ অহ।
জ
তুমি খেলা নেকি?
অ', খেলিলো অলপ।
কি ষ্ট্ৰাইকাৰ নে, গলকিপাৰ নে, নে কিবা ডিফেণ্ডাৰ।
মই, মই ষ্ট্ৰাইকাৰ খেলো।
অ', ভালে খেলা চাগে তুমিতো দৌৰিছো
হয় হয় মই অলপ খেলো আৰু।
ভেতই ক্ৰিকেচা
এনেই গাঁৱত খেলো আৰু তাৰপিছত কেতিয়াবা কেতিয়াবা ক'তবাত।
অ'
কাজিয়া কেতিয়াবা সৰু সৰু বাজি চাজি খেলত খেলো আৰু।
ক্ৰিকেট খেলাৰ নাই ক্ৰিকেট?
উম, ক্ৰিকেটো খেলো ক্ৰিকেটো আই নৰ্মেল খেলো আৰু ক্ৰিকেট আজিকালি এতিয়া ওৱান দে এইবোৰ কিবা কিবি খেলো আৰু।
ডেনাইট বোৰ কেতিয়াবা হয় আৰু।
বল চল কিনি খেলিছিলো এতিয়া নাইকিয়া হল তো।
হয় হয়।
এদিন কিন্তু ফুটবল এটা মোৰ হাততে ফুটিছিলে, গম পাইছেনে?
উম,।
মোৰে ফুটবল মানে পুৰা বহুত বহুত খেলি লৈছিল গৰম বন্ধ আছিলে। এবা হাতত এনেকে জাম্পিং কৰাই কৰই আহি আছে। ছিলো ৰাস্তাতে ধম কৈ ফুটিছে হাততে।
উম
তুমি ফিল্ডতে আছা নে ঘৰলে গৈ আছা?
মই ফিল্ডত এতিয়া যাব ঘৰ যাব লৈছো আৰু গৰুবোৰৰ গৰুবোৰ লগত।
অ', গৰু নিচা মানে একেলগে।
গৰু লৈ যাওঁ যে ইয়াৰ পথাৰত থাকে।
আচ্ছা ঠিকে আছে তেতিয়াহলে মই ভাত তাৰপিছতে আকৌ খুৰীয়ে দোকান লৈ যাবলৈ পথাছেগে বস্তু আনিব লাগেসেনো ৰাতি। খাবলে।
অ', অ', খালে আৰু ৰাতি ৰাতিৰ পিছত ৰাতিও পিছত খাবা চাগে।
উম, ৰাতিএবাৰ খাওঁ ক দেৰি হয় চাৰে দহটা মান দহটা চাৰে দহটা বাজে।
উম,।
জানো মই খাওঁ নাখাওঁ থিক নাই এতিয়া ভাততো খালো মই আজি মানে খোৱাটো আজি অকন খেলিমেলি হ'ল।
হয় হয়।
উম, ভোক লাগিলে খাম আৰু।
হয় হয় মোৰ আজি অলপ গা ভাল নাই মানে অলপ খেলি দিলো হ'লেও গা অলপ কালি অলপ বেয়া আছিলে, আজি অলপ ভাল পাইছো।
কি হৈছে? কিবা বে, পানী লগা জোৱা নে, বেলেগ বেমাৰ?
অ, জ্বৰ অলপ উম, গা ভাল নাই মানে, জ্বৰ হোৱা মানে দুৰ্বল- দুৰ্বল লাগে, কিবা
হয় নেকি, ডক্টৰ দেখাইছ নাই, হা?
ত, দেখাইচ, চাৰ্ফ চেণ্টাৰ অলপ ইয়াত ফাৰ্মাচিতত দেখাইছিলো।
তাৰপা কি কৈছে, দৰপ দিলে নে?
সতকে অলপ ভাল হ'ব, এই বতৰৰ কাৰণে এনেকুৱা হৈছে বতৰ সলনি হোৱা কাৰণে বুলি কৈছে।
উম, ভালকে খাই পানী-চানী বিলাকো খাই থাকিব ভালকে।
হয়, হয়।
কি কবা, এতিয়া ভাতটো খাই উঠি আহিছোঁ। আমাৰ ফালে তেনেকে এতিয়া খেলা, ধূলা ল'ৰা -ছোৱালী নাইকিয়াই হ'ল, তোমালোকৰ ফালে যে ফিল্ড আছে। আমাৰ এতিয়া ফিল্ডত এতিয়া, ষ্টেডিয়াম টো বনাই দিলে ষ্টেডিয়াম টো এতিয়া মান খেলিবলৈ যাবলৈ ল ছোৱালী, বিলাক যাব নোৱাৰা হ'ল। তোমাৰ কি বুলি কয়, এইটো তা, পাৰ্মিশন ল'ব লাগিব নহয় আকৌ সোমাবলে। হেল্ল, শুনি, আছেনে? হেল্ল,